হেল্ল'।
হেল্ল'।
কি কৰি আছা?
আছোঁ এনে তুমি।
অ', মই ম'ম' খাব ওলাই আহিছো।
অ', মই এই মাত্ৰো ম'ম খাই আহিলো ম'ম চিকেন পকৰা
অ', তুমি ফোনে নকৰিলা আকৌ
কৰিম বুলি ভাবিছিলোঁ তাৰপৰা মানে মই টাইম নাপালোঁ যে মই টিউশচন দুটামান আছিলে সেইটো কাৰণে
অহ।
ক'ত গৈ আছা এতিয়া তুমি?
এনেই ওলাই আহিছোঁ।
হা।
এ অ', এনেই ওলাই আহিছো লগৰ এজনীৰ লগত।
অ'। বিজনেচ এটা কৰিম বুলি ভাবিছিলো তোমাৰ লগত।
অ', নকৰিলে
পাৰ্টনাৰশিপ।
অ', পাৰি বাৰু। কিহৰ এনেই কিহৰ বিজনেচ ষ্টাৰ্ট কৰিম বুলি ভাবিছা।
চাদৰ মেখেলা কাপোৰৰ এনেকে আৰু কিবা
অ'। এনেই কেনেকুৱা ধৰণৰ ৰাখিম বুলি ভাবিছা বা।
থাকিব চাদৰ মেখেলা থাকিব তাৰ পৰা আকৌ পাইজামা কিবা কিবি তাৰপা আকৌ কুুৰ্তা থাকিব গৰম দিনৰ ঠাণ্ডা দিনৰ আকৌ চেণ্ডেল থাকিব চব থাকিব আৰু।
অ', অ'।
পাৰ্টনাৰশ্বিপ কৰিবা তুমি?
উম, পাৰি বাৰু।
অ'।
এনেই কেতিয়াও খুলিম বুলি ভাবিছা।
অ' ভাবি আছো এতিয়া তুমি বা কেতিয়া ফ্ৰীত হোৱা এতিয়া।
অ' এ এক তাৰিখৰ পৰাই ষ্টাৰ্ট কৰি দিওঁ নহ'লে? একেইদিন মানে মাল আনি লওঁ দোকানৰ
অঁ।
উম, উম। তাৰপা কলেজ চলেজ গৈ আছা?
অ' মোৰ মানে কলেজ এইবাৰ ডিগ্ৰী থাৰ্ড ছেম
অ', অ' ত'এক তেন্তে এক্সাম হৈ আছে তোমালোকৰ?
অ' এক্সাম হ'ল, কিন্তু আৰু দুটা আছে এক্সাম দিবলে।
অ' কেনেকুৱা হৈছে এক্সাম? মই বি এ ৰ্ফাষ্ট চেম। হ হ অ' মই এই বি এত নতুনকে নাম লিখাইছোহে এইবাৰ।
অ'। হয় নেকি?
অ', অ' একাম কেনেকুৱা গৈছে বা এনেই?
এক্সাম টো বহুত ভাল গৈছে।
অ'।
তোমাৰ কেনেকুৱা গৈছে? অ' তুমি এইবাৰ হেৰি দিছিলা ন হাইছে অ', অ', অ'। বাকী কোৱা খবৰ খাতি?
অ' ভালেই ভালেই। তাৰপা আজিকালি তুমি নাহাই হ'লা আৰু আমাৰ ফালে।
কি ক'বা বহুত মানে প্ৰব্লেম মোৰ।
অ', অ' এনেই সময় চময় মিলাই আহিবা আৰু।
অ' যাম বুলি ভাবি আছো বাৰু। তুমিও আহিবা আমাৰ ফালে।
অ' যাম যাম।
শুনা নাই।
এ মই তোমাক কাইলে ফোন কৰিছিলো তুমি নুঠালাই।
মই আকৌ হেৰি এই মোৰ অলপমান মানে বহুত কাম, কি ক'বা আৰু। অ' ঘৰৰ ইমান প্ৰব্লেম চলি আছে
অ'।
উম উ
অকল কাপোৰ কাপোৰ কাপোৰৰ বিজনেচ ষ্টাৰ্ট কৰিবা নে আৰু কিবা বেলেগৰ কৰিম বুলি ভাবি ভাবিছা?
তুমিও কোৱাচোন তোমাৰ আইডিয়া মতে কি কি খুলিব লাগে আৰু কি কি থ'ব পাৰি?
অ' মই মানে খান ফুডৰ সেই দোকান দিওঁ আৰু।
অ', অ' পাৰি বাৰু ভালে ভাবিছা তুমি।
অহ অ'। হেই কি আছিলে তুমি যে এই ব্ৰইলাৰৰ ফাৰ্ম খুলিম বুলি কৈছিলা?
মানে মোৰ গাহৰি ফাৰ্ম এখন আছেই অলৰেডি।
অ', অ', অ' মই মানে ভাবিছিলো আৰু তুমি যদি ব্ৰইলাৰৰ ফাৰ্ম খোলা ময়ো তাতে দুটামান থ'ম বুলি
অ' তুমি তেতিয়াহ'লে এটা কাম কৰিব পাৰা, মোৰ লগতে মোৰতো গাহৰি ফাৰ্ম আছে তে ন তুমি মোৰ লগতে এ পাৰ্টনাৰশ্বিপ কৰি ল'ব পাৰা?
অ', অ' পাৰি বাৰু। এনেই গাহৰি তুমি নিজে কাটি পিনে বেচা নে বেলেগক বি
নহ নহ মই বেলেগক মানে বিক্ৰী কৰি দিও আৰু বেলেগক তাৰপৰা বেলেগে মানে মানুহ আহি পেলাই কাটি কুটি বিক্ৰী কৰি আৰু
অ অ অ এনেই কেনেকুৱা হৈ অ এনেই কেনেকুৱা চলিছে বিজনেচ
এ বহুত ভাল চলিছে বহুত ভাল
অ হেৰি কিবা মানে অহা মাহত ফুৰিব যাম বুলি ভাবিছিলো অ তুমি যাবা নেকি এ তুম যাং যাম বুলি ভাবিছিলো
তুমজাং যাবা অ পাৰি পাৰি মোৰো মইতো যোৱা মাহত গৈ আহিছো তুমজা
অ তেন্তে বেলেগ এটাতেই হেৰি কৰো তুমি কোৱাচোন কত যাবা
এতিয়া ভূটান যাব পাৰি
অ অ পাৰি বাৰু
উম
অ তুমিও তোমাৰ লগৰ বিলাকক কবা আকৌ ৰুম চুম থাক
মোৰতো লগৰ বিলাকতো পুৰা ৰে দিয়ে হৈ আছে মোকতো কৈয়ে আছে বল যাও বল যাওঁ মোৰ মানে ফ্ৰি নাই কি ক'ম এফালে টিউচনৰ পোৱালি এফালে লগৰ খিনিৰ লগতোও যাব লাগে ঘূৰিয়ে ফুৰিছো আৰু
তোৰ থাকা কৰাৰো কথা আছে ন অ অ আকৌ খানা পাতি গাড়ী চাড়ী হৈ কৰিব লাগিব ন বাজেটটো মিলাব লাগিব
উম মিলাই লম বাজেটটো
অ এনেই কিমান জন মানৰ প্লেনিং কৰিছা
আমিতো মোৰতো লগৰটো আছে দহ বিশ জনমান
অ অ গোটেইখিনি লগত গলে ভালো লাগিব বাৰু
উম ভাল লাগিব বহুত আমাৰ তোমাৰ লগৰ কিমান জন মান যাব
মোৰ এ বেছি নাই চব মানে ফেমেলি ট্ৰিপত গৈছে উম আছেই বাৰু দহজনীমান ন দহ জনী মান
উ
তাপা মই তোমাৰ তাত মানে কাপোৰ আনিব যাম বুলি ভাবিছিলো হেৰিতটো দিবা আৰু অফাৰটো
হ'ব বাৰু এনেইতো দুজনীয়ে পাৰ্টনাৰশ্বিপ কৰিম বুলি ভাবিছো ন
অ ময়ো
এইকেইদিনতে গুৱাহাটীত যাম দিয়া এইদিনৰ ভিতৰতে গুৱাহাটী ৰাাটত যাম দিয়া তাৰ পৰাই কাপোৰ চাপোৰ আনিম তাত মানে অকণমান সস্তা হয় ন
অ অ
তাপা আকৌ ফেঞ্চিটো সোমাই আহিম
উম উম
উম এনেকুৱা ছোৱালী মানুহৰ টপ পায় নহয় টপ চপ এনেকুৱা মোৰ চব লৈ আহিম আৰু
অ তাতটো ভাল ভালেই পাই বাৰু
উ কম কম দামতে আনিব পাৰিম তেতিয়া আমাৰ বাজেটো মিলি যাব ন ধেৰ আনিব পাৰিম
অ
উম
এনেই আমি ভিডিঅ' চিডিঅ' বনাই হেৰি কৰি দিব লাগিব তেতিয়াহে মানে অৰ্ডাৰ বিলাক আহিব ন অলপমান দূৰৰ দূৰৰ পৰা
অঁ ভিডিঅ' বনাব লাগিব বাৰু ইনষ্টাত পেজ এটা খুলিব লাগিব ইনষ্টাত আৰু ফেচবুকত
অ অ কোৱা আৰু
ব কিী তোমাৰ ঘৰত কোন কোন আছে
অ এই মা দেউতা ভন্টি এজনী আছে আৰু তোমালোকৰ
মোৰ মই অকলেই
অ
দেউতা আছে মা আছে তাৰ পৰা মই আছো সেয়াই আৰু
অ
তুমি এতিয়া দোকান পালাগৈ
অ পালোহি এয়া মই মানে মানুহ এজন ৰাখো যে তেখেতে বনায়ে আছে
অ হয় নেকি ভালেই দিয়া এনেকে ৰখাতো ভাল মানুহ
অ দিগদাৰো হৈ যায় ন কেতিয়াবা মানে দূৰ হৈ যায় আমাৰ ইয়াৰ পৰা টাউনত দিও দোকানতটো সেইকাৰণে ৰাখি দিছো আৰু তাৰে মানুহ এজন খানা চানাও ধুনীয়া বনাই
অ মইো এইমাত্ৰ টাউনৰ পৰা আহিছোহে
অ আহিব পা আকৌ আমাৰ দোকানত এদিন
অ লোকেশ্যনটো দি দিবা তুমি
অ অ মই দি দিম দিয়া
অ দেৰি বা বাকী এতিয়া বিজনেচৰ বিষয়ে ভালকে আৰু আলোচনা কৰিব লাগিব ন
অ কৰিব লাগিব সেই মই যাম দিয়া তোমালোকৰ ঘৰতে এইকেইদিনৰ ভিতৰত তেতিয়াহে মানে তেতিয়াহে ভালদৰে কথা বতৰা পাতিব পাৰিম আৰু
অঁ মানে এনেকে লগ পাই পেলাই কথা পতাটো অকমান বেছি ভাল ন
অ
উম আহিবা আহিবা
অ তোমালোকৰ ঘৰত বোলে আম আছে
অ আমাৰ মস্ত দুডাল আমৰ গছ আছে আম আছে লেচু আছে তত জামু গছ আছে
অ থৈনিবা দেই মই মানে যাম আনিবলৈ
অ হ'ব দিয়া বহুত ডাঙৰ ডাঙৰ একদম আমকেইটা
অ অ
আহিবা থৈ দিম মই
অ মিঠা আছে নি
এই বহুত মিঠা এটাও পোক নাই
অঁ
আই কালি চাগ ব চ
তাৰাপা তুমি ঘৰ পালাগে নে
নাই মই ঘৰত নাই যোৱা নাই এতিয়াও মানে মই ৰাস্তাই ৰাস্তাই গৈ আছো আৰু মানে খোজ কঢ়ছো ইভিনিং ৱাক
অ অ কৰিব লাগে কৰিব লাগে।
অ তেতিয়া স্বাস্থ্যটোৰ কাৰণে ভাল নহ।
উম তাতে এতিয়া যিহে গৰম পৰিছে নহ। আবেলি সময়ত অকমান ওলাই আহিবলৈ উম।
বাকী আৰু কোৱা। হেল্ল' তুমি। এতিয়া কি, কি আনিবা দোকানৰ পৰা।
উম কি কৈছা।
দোকানৰ পৰা এতিয়া কি, কি আনিব গৈছা।
মই এয়া আমাৰ ইয়াতে মানে গাহৰি কাটে যে গাহৰি অকন নিবলৈ আহিছোঁ।
অ আমাৰো আজি মটন আনিছে।
অ।
মানে মই টাউন গৈছিলোঁ যে টাউনৰ পৰা লৈ আনিছো আৰু।
অ, অ চাবা মানে গৰমত ইমান মাটন নাখাবা আৰু। প্ৰেছাৰ হৈ যাব নহ দিয়া হ'ব দিয়া ঠিকে আছে নহ মই অলপ পিছতকে ফোন কৰিম।
অ হ'ব দিয়া ঠিকে আছে দিয়া বাই।
কি।